হেল্ল'।
হেল্ল'। হেল্ল' শুনিছা নে?
অ।
হেল্ল'। শুনিছানে?
তোমাৰ মাতটো তোমাৰ মাতটো ফাটি ফাটি আহিছে। হেল্ল'। হেল্ল'।
হেল্ল'।
শুনিছা নহয়? অ', এতিয়া পাইছো অ'।
কি কৰি আছা পিছে?
মই তুমি কি কৰি আছা।
মই আছো বাৰু এই ঘৰতে কাম কৰিলে।
হয়, হেল্ল'।
অহ।
তুমি কি কৰি আছা?
খালা, মই এই বহি আছো।
বাকী ভালে আছা? হেল্ল'। হেল্ল'। বাকী ভালে আছা ? হেল্ল'। হেল্ল'।